হেল্ল'
হেল্ল'
ভাত খালি-
খাৱা নাই ৰ খাম আৰু
হয় না।
নাই খাওঁ আৰু
অ ঠিকে আছে দে অ ভাত আঞ্জাতো বনোৱা হল-
হল ৰস এতিয়া খাওঁহে আৰু খাবা-
অ কি তহঁতে কি সৰু সৰু বাবুৰ লগত যে যাম বুলি ভাবছিলি মামাহতৰ ঘৰত
অ অ
কৰি আছিলে মামাহঁতৰ ঘৰত কি যাম বুলি ভাবিছা নে কি?
ভাবছিলো কিবা এতিয়া চাও।
মানে কি এটা কাম কৰিব পাৰা দেখোন-
কি
তহতে দেখোন গধলা কৈছিলি সৰু যোৱাৰ পিছত বোলে- এ সি আইতা আহিব-
আহ
তই তই সৰুৰ লগত যে যাম বুলি যে কৈছিলি।
উম
তোৰ লগত যাব নালাগে
কিয়-
তই এটা কাম কাম কৰিব পাৰ আইডিয়া এটা আছে।
কি ক
ধৰি ত সৰু সৰুৰ লগত যাৱাতকে আইতাহাত অহাৰ পিছত ধৰ এ ঘৰৰ কাম যে কৰি আছে ঘৰৰ কামটো দেৰি লাগব
অহ
ঘৰৰ কাম সৰু যোৱাৰ পিছতে ফিৰাৰ দিনাইটো নাহে আইতাত
উম,
দুই তিনদিন পিছত আহৈব আলি ইফালে তিনদিন সিফালে তিনদিন ছয় দিন গুচি গেল। ছয় দিনটো নালাগে কাম কৰাতে লগতে। তিনদিন পিছতেই আৰু আইতাহঁতে চাৰিদিন থাকিব দহ দিন হ'ল। কাম আৰামছে হৈ যাব বাকী কিলিয়াৰ। হয়নে নহয় তাৰে পিছত তহতে তিন দিন নহয় থাকলে কেইদিনমান থাকাকে যাবি দুইদিনহে চাগে।
অ দুদিন বা তিনিদিন আৰু।
তিনিদিন থাকবি জানোঁ দুই দিনতে হবতো।
উম তাৰপিছত যোৱাদিনাখন এতো সেইটো ধৰি লাভ নাই। কিছুমান ভাগাৰে জোগাৰে যায়।
অ সেইটোয়ে তো ফিৰিয়ড নাই দিয়া নাইতো নেকচদিনে সেই তিনিদিনে আৰু
অহ
তাৰপিছত তোৰ সেনকে থাকলি।
উম
অ খাই কিনে সেনকে আইতাহঁতৰ লগত গেলি যাইকেনে দাদা তাৰ লগত চুক্তি কৰি ল'ব লাগিব আজি কি ৰঙিয়ালৈক থব আহিবনে নাইন। কাৰণ চা ৰঙিয়াল লৈকি থবা আহিলি
উম,
দুইটা তহঁতে সিহঁতে কিন্তু ক'ব পাৰে মামা আৰু দাদাতে ক'ব পাৰে যে কি তাৰে বাছতে আহা এতে ডাইৰেক্ট নুমাই দিব নুমাই কিনে আমাৰ বাছ বোলে এতিয়া তহঁতেতো চিনি নাপাবি আজিকালি ব্ৰিজ চ‌্ৰিজ বনাইছে।
অ',
আজিকালি যি, মানে বহুত জাগাবিলাক চেন চেঞ্জ হৈছে না আজি দশ বছৰ তহঁতে যোৱা নাই নহয়, সেইকাৰণে তই তো চিনি নাপাবি, হা?
উম, অ, হয় দে।
অ', তাৰে পিছত অ', তাৰে পিছত সেনেকে, আহিবি আহি কিনে তাৰ লগত চুপ তি কৰি ল'বা দিবি আৰু মাক যি ধন এনকে এনকে, আমি যাম তোমাৰ লগত
উম,
উম, ৰঙিয়া লৈকে থবা আহিকেনে গাড়ী খেতি পান আহিব নহয় এতিয়া পেহী গাড়ী পাবাই। তাৰপিছত হয় ত' ডাঙৰ মামাও ক'ব পাৰে কিন্তু, মানে তাতে যাৱাৰ পিছত হলেওতো মামাই ক'ব পাৰে বোলে সেনেকে নযায় কিয় চিনি নাপাওঁ বুলি, হাজাৰ বাৰ কলেও চিনি নাপাওঁ বুলি কবি। যে চিনি নাপাওঁ চিনি নাপাওঁ চিনি নাপাওঁ চিনি নাপালে তো উপায় নাই। কাৰণ সিত সিত দশ বাৰ ৰঙিয়াত আহা যাৱা কৰে ত' তামোলপুৰৰ পৰা ৰঙিয়াত
উম, উম,
ৰঙীয়াত নহয় তামুলপুৰত গাড়ীত উঠাই দিলে কথা নাই তামুলপুৰত গাড়ী উঠাই দিলি ডাইৰেক্ট আমাৰ এতে খানাপাৰা পাই যাবি।
নাই তামোলপুৰৰ পৰা, এ কি বুলি কয় আম আম মোক যি থবাই আছিল যো বা তামোলপুৰৰ পৰা হেৰি তোৰ এই কি বুলি কয় আমি ৰঙিয়াক গেলি আহিছোঁ।
অ',
ডাইৰেক্ট তামোলপোৰৰ পৰা আমাৰ একেলগে নাহে গাড়ী গম পাইছা যেতিয়া তেতিয়াই।
হয় নেকি, তাকেতো যদি নাহে, তেতিয়াহলে ৰঙিয়ালৈ হল তামোলপুৰৰ পৰা দি বেছি দূৰত্ব নহয় ন।
তামোলপুৰৰ পৰা আহ মানে মই আহোতে আৰু যোৱা বাৰ মোক থবা আহোতে মামাই অ', এ আমি সেই লতিবাৰীৰ পৰা তামোলপুৰৰ তামোল তামোলবোৰক লাগি ভ বাই থবা আছে।
অ',
পিছত এ কি বুলি কয় তামোলপুৰৰ পৰা আহ ৰঙিয়াক গিলি আহিলো। বাছত, ৰঙিয়াৰ পৰা ৰঙি পৰা ডাইৰেক্ট গাড়ীত আহিছো আমি এতে খানাপাৰাত লৈকে।
হয় নেকি, খানাপাৰা না বৈশিষ্ট‌ চাৰিআলি?
বশিষ্ট চাৰিআালি নহয় খানা হেৰি সিহক লৈকি আহিছিলো এই বেহাৰবাৰীত লৈকে।
বেহাৰবাৰী নেকি?
বেহাৰবাৰী অ',
অ', তাৰপিছত সেনকে আহি-আহি কেনে তই বেহাৰবাৰীত নামিম বুলি নকবি চাৰিআলিতে নামিম বুলি কলি হ'ল আৰু। আলি এইটা ৰঙিয়া লৈ থবাই চাৰিআলিলৈকে‌ নামলি বেলতলা হয় সেইখিনি খোজকাঢ় আহিলি চাৰ্কোল অফিজৰ পৰা যিয়ে নহওক অলমান। কমচেকম সুবিধাত আহি আহি আহি পাবি না আৰামছে তাৰেপিছত চাৰিআলিত নামিম বুলি কলে এতিয়া ব্ৰিজখনৰ উপাৰ দি যাবতো সেইকাৰণে ব্ৰিজখান পাৱাৰ লগে লগে কব চাৰিআলি, চাৰিআলি তাত নামি দিবি।
উম,
আমিনগাঁও তাৰে পৰা গুচি আহিবি,
চোন চাও কথা চথা পাতি চাও।
সেইখিনি আকৌ দূৰ দূৰ নহয় নহয় গুৱাহাটীখনত নেহেৰা হেৰাই চলি হয়।
আইতা থাকে যদি চিনি পাম ৰ তাৰ পৰা খিনি গুৱাহাটী আহি আহি পোৱাৰ পিছত। ব্ৰহ্মপুত্ৰ পাৰ হোৱাৰ পিছত সেইখানি চিনি পাম ৰ।
তাকেটো।
এ তোৰ আইতাই যদি থাকে নাযাও আৰু আমি আইতাই যদি নাথাকে তেতিয়া যাম।
অ আইতাই যদি অ সেইটোও এটা আইডিয়া যদি আইতাই যদি আইতাক যদি থৈ যা তহতে যাম বুলি ক'লে কিন্তু সি ক'ব। কব‌ পাৰে। তথাপি এটা কাম কাম কৰবা নহলে মই যাও দে আইতা থাকক। এ তোনাই ৰঙিয়াত। গাড়ীত উঠি কেনে ৰঙিয়াত নামবা সেনকে কলে কি কৰিবি আইতাকো নাই থকা যাবা।
আমি ফাৰ্ষ্টতে নকওঁ না কেইদিন থাকেহেঁতে চাই লওঁ।
অ
চাই লৈ উঠি পেলাই যেতিয়া বোলে কোন সোধে সোধে সিহঁতে। বোলে থবা যাবা পাৰবা নাই? তাত আমাৰ কলিহৰ বোলে থবা যাবা পাৰিবা না মানে আমি থবা যাবা নোৱাৰৰিম কিন্তু ভাবি আছিলো আমি কি একেলগে তোমালোকৰ লগত যাম।
আহ
আইতাই নাথখে আমি আকলা খিনি নথ
কাৰণ একলাই চিন নাপাওঁ আৰু এইফালে। নাই কিন্তু ৰঙিয়াল লৈকে থবাই আহিব লাগব।
অ
আমি কিন্তু সেনকে ডাইৰেক্ট দুটাৰে যদি বাছত উঠো বোলে এজগি কিন্তু ধ চিনি নাপাও ধনে ক'ব এই পাবা ইয়াতে নমাই দিব মা। খোৱা হক কবাত ধক মানে মাছ খোৱাত নমব কব যে। তাতে নুমাই দিব ক'ব তাৰি সকল হ'ল যে এতিয়া চিনিও নাপাও ধৰা নগিলা ব্ৰিজ বনাইছে আজি ত মই দহ বছৰে যোৱা নাই।
উম।
কুলি কিননে কলিয় হ'ল।
এ নৰুতে আকলা চিনি নাপাওঁ ইমান দূৰ জাগা তিনি ঘণ্টা চাৰি ঘণ্টা ৰাস্তা ইমান আকলাই এনেকে য নোৱাৰো আমি উ
তাকেতো সেইকাৰণে কলে হ'ল যে ৰঙিয়াল লকি থবা তাৰপিছত তাৰে পৰা আমি গুচি যাম নিজে।
আৰু ম আই যিটো থাকে বুলি গম পোৱা কেইদিনমান থ খবা যোৱা মানুহ ওলাই তেতিয়াহ'লে নাযাও আৰু আমি মানে আইতাই যদি থাকে আৰু যদি আই ই একেলগে গুচি যায় তেতিয়াহ'লে আমিও গুচি যাম আৰু যদি যায়।
সটো মামাই ক'বও পাৰে না সৰু মামাই বোলে থাক দে থব যাব দে গাড় এখন ভাড়া কৰি দিম থৈ আহিব দে সেকে পাই যতি
আহ।
থিতা।
ত গাড়ী এখন ভাড়া কৰি দিলি আৰু গতাই কি ঘৰৰ পৰা পইচাো উথা নেকি গাড়ী এখন ভাৰা কৰিলি অ
আমি কিয় দিম নি ত ন। তাক তই নিজৰ মাকক থবা যাবৈকে যদি পইচা বিবই নাগে।
নহ নহয় আগৰ বাৰো কৈছিল তো যি গাড়ী এখন লৈ থবা যাম এনকে এনকে মানে মোক কৈছিল আৰু মানে এনকে এনকে ভাবো। এনকে গোটাইঘৰে এনকে পাঁচশকে তলছো তো নাই পাঁচশ টকা এটা দিবা।
উ এইবাৰ যদি সেনেকে কয় তেতিয়াহ'লে আমি কল হল বোলে তেতিয়াহলে হব দিয়ক মামা আপোনাৰ যদি পইচা নাই তেতিয়াহ'লে আমিয়ে থৈ আহিম আমিয়ে দিম দিয়ক পইচাটো সেনেকে ক'লে হ'ল লাচ পোৱা ভাগ লাগে। কি কয় গম পাইছা?
অ কি কয় মানে সেই উওল্টা জবাব দিয়া বুলি কব।
কলি কলাক যদি বোলে আপোনাৰ পইচা ইচা নাই ঘ তেতিাহ'লে আমি এপ্লাই যামাই পেলে পইচা দি পেলাই দৰকাৰ হ' আমি নিজে যাম সেকে বলি হল
আহ
নিজৰ মাক তোক যদি এ থবা যাবাক লাগি যদি গৈনাক গটাক যদি পইচা খুজবা লগা হয় তেতিয়াহ'লে নাল গেট থবা যাবা
আহ।
ত এইগাান জামেলাক লৈকে এনেও নাত খেদে যদি তাই তাইক গুচিয়ে যাব এইগিলাখান
ম আইতাই চাগে তাৰ লগত যাবই চাগে ডাঙৰ বাবুৰ লগত
অ।
সেইকাৰণ কাৰণ আইতাই জানে লাষ্টত যি এণ্ডিঙত এনাই হে নহয়।
আহ আতো নৰো নহয়
অ
তাকলে কি হ'ব।
মায়াকক লাগে মায়ক লাগে এইফালে মা ওছত চলিত থবা যাব কাৰণে হিমত
হিমমদ এ নাই
পইছা নহয় মানে সেই মই কোৱা আইডিয়াটোৰ মতে যদি চলে। তেতিযা হ'লি আৰু যাবি
আহ দেচোন চাও উম। কোন হাললে কি হয় চাই লওঁ।
চাই লো কি হয় কি কৰিব পাৰে হয়নে নহয়?
উম।
সেই
তাকে তো তই ভাত খাই উঠিলি
হা
ভাত খাই উঠিল তই?
নাই ৰ এই দালিখিনি নুমালো এই খ ত আৰু কৰি খ মাল লাহে লাহে আৰু দেৰিয়ও হ'বহ কালি আকৌ কামত যাব লাগিব সংকালতে উঠবাব লাগিব এইফালে এতিয়া ভাত চাত খাই কিনে সোমাবা লাগে মোৰো আজি বহুত দেৰি হৈ গল ৰ
অ খা সোনকালে সোনকালে তেল মৰা দালি
অ তহঁতৰো মাক ভাতটো সাজ পাৰিচোন
আহ দেওৰ সাজবাৰ ভাত
আহ ভাতটো সাজব দিয়ে আৰু
আহ
কণী বনাইছিলি বোলে কণী চণী বিলাক চেলাবা দি ভাত চাত বিলাক ঠাণ্ডা হলে
আহ দালি বনাইছ থণী আঞ্জাও বনালাক
হয় নেকি নহ সেইকাৰণটো টো মানে মাক ভাত চাত খিনি সাজ ব দিয় আৰু
উম গেছিৰো সাজবাহ খওঁ আৰু
আহ অ চত ৰাতিয়ও হ'লতো ইমান ৰাতি লগি চাগে ঘুমাই আছিয়ে চাগে চবে
মানুহ চবে শুইচিয়ে আৰু ইয়াতে খালিয়া মাটি নিঘৰে আছে মানুহ আমি দেৰিকে খোৱা
উ মই জানো ৰ মই আৰু নাজিম ন নেকি মোৰ ঘৰৰ কথা
তাকেতো
অ
ঘ আমি ঘ তেঠি মই হাত ৰাো তেঠি ম হাতৰ
অ সেইকাৰণেতো সকালতে শুবা লাগে আৰু তোমাৰ দেৰিয়ে হল।
শুৰ আৰু ৰাতিপুৱা সোনকালে মায়ে মাতি থাকে কেনা টাইম নহওঁতে দে দেবে ভাত খাওঁ ৰ দে